হেল্ল'।
হেল্ল'।
শুনিছা?
অ' শুনি আছো।
অ' কোৱা কি কৰি আছা?
এয়া এনেই বহি আছো, তুমি?
অ' ময় এনে আছো দিয়া, অলপ কিতাপ চাইছিলো কি বুলি কয়, এলাহ লাগিছে অলপ ওলাই আহিলো চো বাহ আহিলে।
অ' অ'।
তুমি পঢ়, তুমি পহি আছানে নাই?
পঢ়ি আছো, এতিয়াহে পঢ়া নাই এনে পঢ়িহে আছো। মোবাইলটো পিতিকি পিতিকি।
অঁ।
গৈগাওঁ
উম এক্সাম কেনেকুৱা হৈছে?
এক্সাম ভালে গৈছে দিয়া।
অ সোমবাৰে আছে নেকি এক্সাম?
সোমবাৰে! সোমবাৰে নাই! কাইলে আছে এটা।
অঁ! অঁ! কালি কি আছে?
কাইলৈ মোৰ আছামীজ, অঁ! দেওবাৰেও আছে।
অঁ। কি আছে কালি?
অঁ! অঁ! আসামিজ ফ'ৰ আছে, আছামিজ পেপাৰ।
অঁ! তুমি কিহত মেজৰ লৈছিলা?
আছামিজত।
আচামিজে লৈছা! ভালে দিয়া, ময়ো আছামিজতে লোৱা হয়।
অঁ অঁ।
অঁ। কেনেকুৱা, বাকী কেইটা পৰীক্ষা ভালে গৈছে আৰু?
অঁ! অঁ! বাকী কেইটা, যোৱা কেইটা টো ভালে গৈছে।
উম উম।
উম! যোৱা কেইটা ভালে গৈছে, এতিয়া। কাইলৈটোহে অকমান টান-টান লাগে আৰু।
অঁ! অঁ।
কৈ চাওঁ, মানে আজিকালি এনেকুৱা কৰিছে এটা এটা, হেৰি, কুৱেশ্যনত পাঁচ নম্বৰকেহে থাকে জানা!
অঁ। হয় নেকি!
আৰু নহ'বা যদি দহ নম্বৰ থাকে, দহ নম্বৰত তুমি পাঁচ। এশটা শব্দ লিখিব লাগে।
হয় নেকি!
আকৌ যোনটো পাঁচ নম্বৰ থাকে, তাত চাৰিশটা শব্দ লিখিব থাকে।
মানে আছামিজ ল'লে মানে বহুত বেছিকে আখৰ বিলাক
অঁ! অঁ! তাকে। আৰু সেই তিনি ঘণ্টাও দিয়ে বাৰু! তিনি ঘণ্টাত হ'লেও চোৱাচোন বাৰু! এটা প্ৰশ্ন-উত্তৰ, পাঁচশটা শব্দ লিখিলে, কিমান টাইম লাগি যায়।
তাকেটো! বহুত টাইম লাগেটো।
উঁ! হুঁ!
কিছুমানে আছামিজটো মেজৰ লৈ পেলে মানে, কি বুলি কয়, মানে! মানে কি ক'ব, পষ্টাই আৰু মানে!
পস্তাই থাকা, জাৱ, তাকে। নাই, বুজি পাওঁ হয়, বুজি পাওঁ যে নি মগজে যিমান খিনি ধৰে, সিমানেই লিখোঁ। তথাপিতো পাঁচশটা শব্দ মেনেজ কৰা বহুত
সেইটোযৱে, বহুত লিখা, তাকেতো! ইমান সোপা লিখিব লগা হৈ যায়।
অঁ।
আৰু তো এইবিলাকতো মুখস্ত কৰা নহয়, নিজে বুজি পিনে আকৌ লিখ খা! এইবিলাকটো গোটেইবিলাক মুখস্ত কৰিবওটো নোৱাৰি।
তাকে, নোৱাৰি অঁ! বুজি পেলাই যিমানখিনি পাওঁ সিমান খিনিয়ে আৰু।
সেইটোৱে! আৰু লিখিবও মানে, পাৰিব লাগিব ন নিজ
হয় সেই তাকে। এই মোৰ মতে যিকেইটা পাঁচশটা শব্দ, সেইকেইটাত মোৰ পাঁচশ নহয়গৈ! চাৰে তিনিশ চাৰিশ আগে চাৰিশ কেইটা যি থাকে সেইকেইটা আঢ়ৈশ তিনিশ ইমান হে হয়। ক'পানো ইমান সোপা শব্দ মিলাওঁ আৰু উম। তাকে তাকে ভাজি আছোঁ কাইলৈ পাৰ্ট ফ'ৰ আছে। তথাপিও অকণমান মানে টান আছে মানে সেই তাকে শব্দখিনি কেনেকৈ মিলাওঁ। সময়ত আকৌ কিছুমান পাহৰি থকা যায় যে।
উম, উম, উম।
উম।
একো নাই দিয়া ভালদৰে কি বুলি কয় পঢ়ি থকা।
আহ।
বাকী ঘৰ পিনে ভালে আৰু?
উম, ভালেই দিয়া তোমাৰ?
উম, ভালে দিয়া ক'ৰবাত ফুৰিবোযোৱা নেকি?
ফুৰিব যাম এক্জামতটো শেষ হয় লয় ক'ত যাম মানে এ নগাও পিনে অকন যোৱা কথা আছে।।
কোনোব আছে নেকি ন গাওঁত?
ন গাওঁত আছে জোঠাই ঘৰ।
হয়।
জোঠাইাহঁতৰ ঘৰত যোৱা কথা আছে আকৌ জোঠাইৰ মানে মোৰ দাদাই হয় আৰু মাজু দাদা।
হয় হয়।
দাদাই মানে ছোৱালী আনিলে।
অ', হয় নেকি?
মই এক্জামৰ কাৰণে যাব পৰা নাছিলো।
হয়।
একজাম শেষ কৰি যাম আৰু।
বৰ বিয়া কৰি আনিছে নে পলুৱাই লৈ আহিছে?
পলুৱাই আনিছে।
অ', হয় নেকি?
বিয়া হোৱা হলেতো এতিয়া এটেণ্ড কৰিব লগাই হ'ল হয় পৰীক্ষা যদিও।
অ', তাকেইেতো।
অ', এতিয়া পলোৱাই পিছে মানে সেন্দুৰ চেন্দুৰ দি থোৱা দিনাখনো মোৰ এক্জাম আছিলে।
হয় নেকি?
তাকে যাব নোৱাৰিলো।
হয় হয়।
ভাবিছো একজামটো শেষয কৰি নতুন বৌক এবাৰ চাই আহোঁগৈ।
হয় মানে কি বুলি কয় এনেকে পলুৱাই আনিলে তোমালোকৰ কি বুলি কয় মানে ঘৰ ঘৰ গাঁৱৰ মানুহ বিলাকে পিন্ধাই পিনে থয়িয় আৰু।
অ', তেল চেন্দুৰ দি এনে কে পিন্ধাই থৈ দিয়া বা হেৰি কৰে আৰু। অ', কি মানে ওচৰৰ মানুহ বিলাকে জানে আৰু হয়। তাৰ পিছত আকৌ সামাজিকভাৱে দিয়া যায় আৰু।
অ', এইটো ব বুঢ়া বিয়াটো পতা যায় আৰু।
অ', তেনেকে পতা যায়।
বাৰোব তেনেকুৱা হয় বাৰু এনেকে পলুৱাই আনিলে তাৰ পিছত আকৌ মে বৰ বিয়া পা তি দিয়ে আৰু তেনেকুৱা।
অ'।
নে গাঁৱৰ মানুহ বিলাকে নহয় খেলৰ মানুহ বিলাকে।
অ'।
তেনেকে মানে পিন্ধাই পিনে থৈ দিয়ে আৰু।
তেহকে পাতা যায়। আকো নহ'বা তেলখেনো যদি এতিয়া নিদিয়ে, তেতিয়া দিওঁ বুলি থ'লে মানে আকৌ হেৰি তেলৰ পৰা আঁতৰাই থয় যে
হয়, হয়।
তেনেকুৱা নিচিনা নিয়ম থাকে। তিয়া নিয়মতটো পালিবই লাগিব দিয়া।
মানে হেৰি, মানে কি অজাতিৰ মানে মানে ছোৱালী আনিলে কিন্তু কিছুমান মানুহ তেনেকুৱা হয় কিদানী। এই কি বুলি কয়, খেলৰ পৰা আঁতৰাই পেলাই এনেকে থৈ দিয়ে।
অ', অজাতি আনিলেও থয়, এনেকে আনিলেও থয়।
অ', হয়নে?
আমাৰ ইয়াতো তেনেকুৱা। অ'।
আমাৰ ইয়াতো বাৰু তেনেকুৱা হয়।
অ'।
এই অঁতৰাই মানে পলুৱাই আনিলে বাৰু নথয় নেকি চাগে মানে, অজাতিৰ ছোৱালী আনিলে তেনেকে থয়।
মানে পলুৱাই আনিলে কিয় থয় জানানে? আমাৰ ইয়াত হেৰি, কি কয় আম- আমি চবৰ ঘৰলে যাব পাৰোঁ। কিন্তু আমাৰ ঘৰত মানে কিবা পাতিলে, কিবা কৰিলে তেতিয়া আহিব নোৱাৰে। হেনেকুৱা নিচিনা কথা কৈছোঁ আৰু।
তোমালোকে যাব পাৰা আৰু মানে, তোমালোকৰ পাতিলে মানে আহিব নোৱাৰে। অ, এনেকুৱা আমাৰ বাৰু তেনেকুৱা নহয় বাৰু।
আমাৰ ঘৰত যদি কোনবা আহিবই নোৱাৰে। মানে কিবা পাতিলে ন'? আমি এ বেলেগ ৰ ঘৰত কেনেকে থাকোঁ, যাব পাৰো কোৱা চোন? সেইকাৰণে মানে তেল-সেন্দুৰটো দি পেলাই ৰাস্তাটো মুকলি কৰি থোৱা যায় আৰু
হয়। হয়'।
উম।
অ'।
উ', তাকে কৰি থৈ দিছে মানে
অ', যাবা আৰু তুমি?
অ', তাকে যাম বুলি ভাবিছোঁ। নাই দেখা ফটোতহে দেখিছোঁ।
অ', এনে ৰিয়েলত দেখা নাই আৰু।
ৰিয়েলত নাই দেখা এতিয়ালৈকে।
অ', তোমাৰ ল'ৰাটোৰ কিমানমান বয়স হৈছে?
মোৰ ল'ৰাটোৰ দহমাহ।
অ', সৰু হৈ আছে দেখোন বহুত।
অ'।
নহ'লে তাই কেডম, ল'ৰা নে ছোৱালী?
ল'ৰা।
অ' মানে কি বুলি কয়, তাকো লৈ যাবা আৰু এনেকে লাইন গেট যাবা নে? নিজৰ গাড়ী আছে?
নাই, নিজৰ আছে বাৰু।
নিজৰ হ'লে বাৰু ভাল আছে, মানে কি বুলি কয়। আকৌ মানে এনেকুৱা হেৰিত গ'লে আকৌ প্ৰব্লেম হ'ব ন? সৰু ল'ৰা-ছোৱালী
উম, উম, তাকে।
আৰু মানে কি বুলি কয় এতিয়া বৰষুণৰ মানুহৰ বহুত বেমাৰ হৈছে। ইকেইদিন
অ', বৰষুণ, ৰ'দ। ৰ'দৰ আকৌ গৰমটো বেছ সোমালে ল'ৰা-ছোৱালীৰ কাৰণে বেয়া। চব চিন্তা কৰিব লাগে আজিকালি।
আমাৰ ইপিনে মানুহবিলাকৰ ইমান বেমাৰ হৈছে। মানুহ বিলাকৰ
মইটো তেনেকেই ফিলদত দৌৰি আছোঁ। বৰষুণ তিতি তে আকৌ তাৰপৰা আহি মূৰ ধুও আহি পিনে। মাৰ পৰা যি গালি শুনিব লগা হৈছে।
চাবা আকৌ বেমাৰত পৰি যাবা।
তাকেহে মোৰটো আকৌ পোন্ধৰ তাৰিখে গুৱাহাটীত যাব লগা আছে।
উম গুৱাহাটীত আছে নেকি? কিবা
মানে কি বুলি কয় কাটিং শিকি আছোঁ যে
অহ'
মানে কাটিঙৰ পৰা মানে ট্ৰেইনিং কৰাব কাৰণে লৈ যাব আৰু গুৱাহাটীলৈ পোন্ধৰ দিন থাকিব লাগিব।
অ'
একে কি হয় পোন্ধৰ তাৰিখে যাব লাগিব। ইয়াৰ পৰা তিনিজনী মান যাব
উম উম
আৰু বেলেগে ভেৰি চাইদৰ ভকত গাঁওৰ ছাইডৰ পৰা তিনিজনী যাব মানে তিনিজনী তিনিজনী মানে এটাত আহিব পাললৈ গৈছে আৰু গাহ পৰা লৈ গৈছে
অ'
আমাৰ ইয়াৰ পৰা তিনিজনী যাব।
অ', অ'
ভাত কিহৰ লগত বনাইছে?
ভাত আজি মায়ে কি বনাইছে জানো মই
হয় নেকি
মানে মোৰ শাহুমা
হয়।
অ', মই পুৰা ষ্ট্ৰং হৈ আছো দিয়া
কি হৈ আছে
আমাৰ মা শাহু মা বোলো পুৰা স্প্ৰং হৈ আছে
হয় নেকি
অ', মোৰ এক্জাম থাকিলে অকল কিতাপেই চাই থাকিব দিয়ে
হয় নেকি?
উম কাপখনকে চাই থাকে বোলে মই কি বনাব লাগে বনাম আৰু
উম তেনেকুৱা মাজী পাবলে আৰু কপাল
সেইটয়েতো ভদ আৰু মানে জন্ম দিয়া মা আৰু শাহু মা দুইজনী একেই আৰু
উম তেনেকুৱা হব লাগে আজিকালি
উম মই সেইকাৰণে মানে মানে কোনেও নকয় যে এজনী শাহু মা হয় বা এজনী মোৰ বেলেগ মা হাজবেণ্ডৰ মাক এনেকে ধৰিব
তেনেকে সেইটো কাৰ সেইটো কাৰণেতো তুমি পঢ়িব পাৰিছা ন নহলে আজিকালি এনেকুৱা আছে ক'ত পঢ়িব দিয়ে তেনেকুৱা
উ সেইটোৱে এ বহুত চাপৰ্ট কৰিছে কিন্তু। মা ভাল আৰু দেউতাও ভাল মাও ভাল হাজবেণ্ডটো আৰু ক'বই নালাগে তেওঁতো আৰু কৈয়ে থাকে এনি টাইম
উম উম তোৰ হাজবেণ্ডে কিবা কৰে নেকি?
হাজবেণ্ডে কৰে ফ কোৱাডৰ কৰে
অ', দ কিবা এটা কিবা এটা কৰি থাকিলে ক তোমাৰ তুমিও কিবা এটা কৰা এতিয়া
অ', মই তাকে চাই আছো কলেজৰ ফালে কিবা পাও নেকি
উম উম কিবা এটা কৰি লোৱা আৰু
হা?
মা কিবা এটা কৰা বোলে তোমাৰ হাজবেণ্ডৰ তেতিয়া হেৰি হ'ব ন'।
উম, ট্ৰাই কৰি আছোঁ আৰু।
তাকে, দিয়া হ'ব দিয়া ন'।
অহ, দিয়া হ'ব দে আজি ৰাখোঁ হা, পিছত ফোন কৰিম। অহ, মই চামগৈ দিয়া।
অহ, দিয়া হ'ব দিয়া।